হেল্ল'
অহ,
হা,
কি?
কি কৰিছা?
কি কৰিম, হামেস দি আছো।
মোৰো ঘুমটো ত ভাংলিলো।
উ, হয়, অম, কি
উ, মগলতো খাদ্য, খাই আছে এ য খাদ্য
খাদ্য খাই আছে অ', খাদ্য, খাব দিব দেই, অলপ দেৰিকে শুনিচা না?
এ কি কয় এ একো এইও কৰিম বুলি কৈছো ৰ মে সেই কৰিছ মেছেজ দিছো।
অ', চষ্মা? বগাই?
আহ আহ আহ। ছয় ছয়টা মানত বেছি আৰু।
হ'ব দে ম চৈত চাহ চাহ নাই চাহ খানে খান দে পক।
শুনিচা নে? খছিলো এইিলাক ভ খাই থাকো ভাত কামটা খাইছিলো এইগিলাক ভাত খাই থাকিলে আৰু খ ভাল লাগিছে।
অ', খাই থাক যিমান খা। খাই থাক বোলো যিমান খা।
সেইটো কাৰণে আৰু দেৰিকে খাম।
কি?
মানে তই তো চাগে তেল খচ আৰু।
অ'। কেইটাল খাইছো কিতাল খাইছ।
তেল তেল তেল।
নাইহা নাই কথা নাই।
অ', ঘৰ দো হা নাই ব কথা কৈছ।
অ', বেলেগত য পা তাকে খাইিছো।
অ', আজি চাহ কাবচ সোৱাদ লাগছে।
ভালে আছে আজি তাৰাহে যাম কি বুলি কাই।
অমুক অমুকত।
অমুক অমুকত যাম।
অ'।
অমুক অমুকৰ লগত।
অ'।
ৰল খাব ৰোল খাবা।
কেইত মন বজাৰ?
কেিক নাজানো চছেভেন পি এম। অ', চ ছয়টা সাতটা।
সেই নেকি শুৱালকুছি বস্ত্ৰ উদ্যাননৰ কাষত নেকি? এ এ বস্ত্ৰ উদ্যানৰ কাষত বাকী আগৰ খিনি নকবি।
হয় এই বস্ত্ৰ
উম।
যাবি নেকি?
পইছা নহয় এ ম্ত দেহান চিঙা দ টকা আছে মোক ভাল দহ টকা দিব পাৰিবি নে চিঙা খান লৈ।
কি যায়। দহ আহ।
থৈয়ে দিছোঁ।
দহ, দহ টকাই।
অ'।
তোৰ পইচা কিমান আছে কচোন সঁচা কথা ক।
হা
হা, তোৰ তাত পইচা কিমান আছে সঁচা কথা ক।
মোৰ মনত নাই এ মনত নাই। এই এইগিলা-এইগিলা কথা ন'কবি, ন'কবি, ন'কবি।
উম, হ'ব দে।
উম, অ'।
কালি মহাবিদ্যয়ালয় বন্ধ।
নাই, মোৰ কাৰণে খোলা আছে কালি মই কৰাম।
যাবি।
আহিবি পঢ় যদি
বান্দৰে মানে
মই পঢ়াম। যাবি পঢ় যদি
হ'ব দে। হ'ব দে ভাল লাগিব যাই।
ৰামছা।
আজি বাপ্পা ঐ মহাবিদ্যালয়ত কাইজা মই, যে ইপিনে হেই লগত আহিলোঁ।
অ', তৰ্ক এ মই যে ইপিনে আহিলোঁ। এ ত‌ই য'ত আছিলি। এ, যাৰ লগত আহিছিলোঁ, তাই আহিছে, উম। তাৰ পিছত আৰু মই আৰু তাইক কৈছোঁ। আজি মই আহিলো তাৰ পা কিন্তু মই তাইক। কৈছোঁ, মই বোলো এই তৰ্কখানত বা কিমান? মোৰ নাম ওলাব সেইটো কাৰণে মই ঠিক-তাৰ পৰাই
উম, তাৰ পিছত হয় হয়ে মই কাষ চাই পাইছো। মোৰ নামটোৱে মানে হেৰি হৈছে বোলে, অমুকে অমুকক কৈছিল, তেওঁলোকে মোক কৈছিল মই আৰু কাৰোবাক কৈছোঁ। ভাল হ'ল কাৰণ মই-ম লাষ্টত আৰু এ, শুন শুন লাষ্টত আৰু কাতি মাহত তাই কাতি মাহৰ কুকুৰটোই তাইক কাটছি হ'লেও আৰু এতিয়া অ', মই আৰু হেই কৰছো, কি কয় ম‌ই এ প্ৰথম বৰ্ষত বহুত লাগিছিল, কিন্তু আমাৰ ইটান চা আছোঁ এনে। আৰু কোনবাই যদি আম বুলি কয় দুই নম্বৰটো যে এইৰাম বুলি কব সেনেকা আৰু কাইজা খন বাঢ়ি বাঢ়িয়ে যাই থাকে মাজত ফাচো মই আৰু এই-এই আমাৰ বগা-বগী, বগী।
অ', লাষ্টত আৰু লাষ্টত আৰু অ' অ', তাই একো কোৱা নাই, লাষ্টত আৰু মানে, এ গাহেৰি আৰু মই মানে এটা কথা পাতি আছিলোঁ। কাজিয়া ভাল হোৱা নাছিল প্ৰথম কিন্তু গাড়ী আৰু মই আগত, মই যে কৈছিলোঁ, গাহৰি আৰু মই কথা পাতি আছিলোঁ, অ', তোক কোৱা নাই বহীত, কৈছোঁ, গাহৰি আৰু মই কথা পাতি আছিলোঁ হ'লে, এইয়া কাতি মাহৰত তই যে কৈছিল যে আমাক নকয় একো আৰু- বগী আৰু মই একোৱে কথা নকওঁ, সেই বস্তুতত মানে, মানে ভাবছি যে আমি সিহঁতৰ কথা লগে আছোঁ কিন্তু আমি- কথাটো লগাই নাই, তাৰপিত আৰু মই আৰু এ সেই- বগামূলা, বগামূলা,
অ', অ', বগামূলা আজি, আজি কলা মূলা নাই নেকি কলামূলা আজি।
আছে।
আজি কলা মূলা নাই নেকি? কলা মূলা দেখোন বেলেগৰ লগত কথা পাতি-
নাই আছে আছে আছে, এ শুন তাৰপিছত আৰু সে কি কয়, অ', মানে বগামূলাৰ কিবা জন্মদিনৰ কথা পাতি আছিল।
হয়,
অ', অ', গাহৰি আৰু মই কিবা জন্মদিনৰ কথা পাতিছিলোঁ। হ'লে এহত আৰু, কাতি মাহৰ কুকুৰটোৱে ভাবিছে যে বগী আৰু তাৰ কথা কিবা লগাইছো বুলি। সেই তাৰ পিছত আৰু মই আৰু হেৰি কৈছোঁ। উম্, মই লাষ্টত উঠিছে চাহ চাই চাহ চব শোন চব মনে মনে হ চব, কোন সেনকা বুলি কৈ কিনে মই কৈছোঁ যে। আমি এন কা হাতীত বগামূলা, ঠিক আছে, উঠি যাই কিনে এ কাবা লগত কথা পাত বা নেকি মানে আগতে কৈছিলোঁ কিন্তু কাৰোবাৰ লগত কথা পাতিব যোৱাৰ কাৰণে নুশুনিলা। মই আৰু কৈছোঁ যে আমি চাহ আমি গাহৰি আৰু মই- আৰু কথা লগাও নাই বাছ, গাহৰি আৰু মই এনেকা এনেকা এনেকা এ এটা সেই কৰিছিলোঁ। এ এইটো কি বুলি কয় বা অসমীয়াত, সেই কৰিছিলোঁ আৰু। এই যোজনা, যোজনা।
কি যোজনা।
যোজনা মানে, এই সেই আৰু। অ', সেই এটা কৰিছিলোঁ আৰু হোলি সেইটো সেনেকা- খোৱাৰ পিছতহে মানে কাজিয়া খন ভাল হ'ল। যাই তাৰ আৰু ভাল হ'ল, তাই অলপমান কান্দলা। অ', কাতি মাহৰ তাই অলপমান কান্লা, কাণাৰ পিছত আৰু ভাল- অ', তাৰপিছত আৰু। ভাল হ'ল আৰু তাৰপিছত আৰু আমি আপি কেইটা আৰু এইপিনে আহি কিনে আৰু। কথা পাতিলোঁ, কথা পাতিলোঁ মানে এই জন্মদিনৰ কথাাতটো পাতিলোঁ। এইটো মাহতে বগা মূলা আৰু কলা মূলাৰ জন্মদিন নহয়।
হয়, এইটো মাহতে নেকি?
অ', আমি তাকে হেৰি কৰিছোঁ, আমি আপিকেইটাই।
হয়।
আৰু গোটেই সংগঠনটো।
সংগঠনটো কি কৰিছ?
আৰু গোটেই সংগঠনটো মিলি কিনে, সেই কৰিম আৰু।
কি কৰিবি?
এইটোক অসমীয়াত কি বুলি কয়, উতচ্চাপ। উদযাপন কৰিম, উদযাপন। নকাকে উদযাপন কৰিম বুলি ভাবিছো। গোটেই সংগঠনটো মিলি।
ক'ত? ক'ত, ক'ত?
আচছা। হত, এ ৰাতিপুৱা। জাগাত নাম ক'বা নোৱাৰি নহয়। জাগাত নাম ক'ব নোৱাৰি নহয়। কৈ আছো দে, ভালকে যোগাযোগ কৰি দি।
অ।
এটা হ'ল আম্মা আমাৰ এ গাইৰীহঁতৰ শিপিনে যি, এখন সেই আছে, ঘোঁৰা এটা থাকে।
অ' অ' ঘোঁৰাত।
কল মূলাৰ পোন্ধৰ, কলামূলাৰ পোন্ধৰ তাৰিখে। হলি তাতে কৰিম বুলি ভাব চ' আমি গোটেই অপায় মিলি এনে দেই। হ'লে অ' প্ৰথম আমি আপি কেইটা হেৰি কৰছোঁ হে তহঁতক ক'ম। আৰু দ্বিতীয়টো তাই হতৰ ঘৰত গৈ মানে হে কৰিম বুলি ভাবছোঁ। আমি গিলাই। অ'।
তাত আৰু কি কৰিব?
দ্বিতীয়টোৰ বগামুলাৰ।
আচ্ছা, ঘৰত কৰে নেকি?
ঘৰত নকৰে মানে, প্লেনিংটো বনাইছে। সেই দিয়া।
গাহেৰিৰ ঘৰত যাব ইচ্ছা আছে আৰু।
সেইটো কাৰননে গা়হৰি এটো কৰ্চি।
আহ, আমি আৰু হয়- ভয় দিছোঁ। অ', মোক, মোক জানানে এই কি কয় মোক কৈ আছিল, মই তোক কৈচুয়ে চাগে মোক, মই এটা সেই বনাই দিবা লাগে এ, এই হালদা, হালদা, হালদা, কালাৰৰ ফুল এটা আছে যে, নামটো মিলি যিয়ে, বগাামুলাৰ লগত সেই এটা মই এ, বনাই দিবা লাগে। হ'লে মোক বস্ত বস্তু খিনি দিব, মোক পইচা নেদো বুলি কৈছে। তাকে মোক বগা মূলাই আৰু সেই বনাব দিচি, এ-এৰ মই যি গাহৰিক বনাই দিছিলো।
অ'।
ভই দি যাই ভ ভ।
অ'।
আহ সেই, সেই এটা মোক ম বনাব দিছে আৰু আৰু ফুটবল খেলা, খেলা খেকৈ যি খেলোৱৈই এটা। ৰৈ দি যায়। সেই এটা বনাবা দিচি চোলা এটা। মানে সেইটো তাৰ মোক পইচা দিম বুলি কছি। মই এইটো মই বেলেগ একো নচ। মই সেইটোয়েই দিম আৰু এই কি কয় ফুলতটো। বনাই কিনে, ঘৰত সজাব বোলে। আৰু, সেহতে বাকী তিনিতা আপি মিলি কিনে বোলে চুত পইচা জমা কৰি কিবা কাপত দিব নেকি। মই আৰু কামতে হৈ গো মোক খোজা বস্তু নহয়, মোৰ দিনৰ ভিতৰতে হৈ যাব। আৰু সেনেকটো এটাক দিলি নহ'ব আৰু এটাকতো দিবাই লাগিব। সেইটো কাৰণে আৰু কলামূলাত মোলাকো এটা সৰুছে হে কৰি দিম আৰু মই মোৰ ফালৰ পৰাই এইটো দ কাৰণ মই পইচা পইচা নেথাকা হ' তিতৰ পইচা বা গিফ্ট বাকী অ, এই কি ক বাকী ইহঁতে হে কৰিব আৰু কিবা। পইচা তুলি কিনে কৰিব।
হয় নেকি, ঠিকে আছে।
অ, আৰু কিবা এতিপা বুলি মই শুন'ছো। দে দে দে কাত কাত কাম।